কি কৰি আছা
হেল্ল'
কি কৰি আছা
এ বহি আছো আপুনি কি কৰি আছে এই গৰমতনো কি কৰি থাকিম আৰু নহয় জানো
অ ভালে আছা
আছো আছো বহুত দিন হ'ল আপুনি ফোন চোন কৰা নাই কিবা বেয়া পালে নেকি খালো খালো
অ হেৰি কৰিবাচোন আমাৰ গৰু চাৰিজনী গাখীৰ খিৰাওঁ এতিয়া তোমালোকৰ পিনে কোনোবাই কিনি নেকি চাবাচোন এক লিটাৰত শাঠি টকাকে মানে দিছো
অ অ অ আমাৰ আমাৰ কত এখন ডায়েৰী আছে বাৰু মই কৈছো
অহ কোৱাচোন
হয় হয় ডায়েৰী ডায়েৰী এখন আছে তাত বাৰু আপোনাক কন্টেক কৰি দিব পাৰি
অ অ আমাৰ মানে কি জানে হেৰি গাখীৰ অ আকৌ হেৰি কৰো এই বিয়া হলে আমি বিয়া হলে গাখীৰ বেচো এতিয়া মানে টেকেলিত ভৰাই টেঙা কৰি বেচো ডেৰশ টকাত বেচো কাৰোবাক দুশ টকাত বেচো তেনেকে বেচো আপোনালোকৰ পিনে কোনোবা থাকিলে কবাচোন
অ হয় কম মানে হেৰি নহয় আপোনালোকৰ হেৰি গৰু চাৰি চাৰিজনী কেইলিটাকে দিয়ে এনে এজনী
এনেই কেতিয়াবা পাঁচ লি এ কেতিয়াবা এ দুজনীয়ে পাঁচ লিটাৰ সাত কেতিয়াবা দুজনী পাঁচ লিটাৰ অ দুজনীৰ খিৰালে দহ লিটাৰ হয় সেনেকে ধৰি লওক তিনিজনী খিয়ালে বহুতখিনি হৈ যায় বৰ এটা বিশ লিটাৰ মান হৈ যায় আৰু মানে কি
জাৰ্চী গাঁই নহয় মানে ন
কি কৈছা
জাৰ্চি গাই নহয় মানে ন
জাৰ্চি গৰু কাৰণেটো বেছি ওলাই আক জাৰ্চি গৰু গাঁৱলীয়া গৰু ইমান নোলায় নহয় ডেৰ লিটাৰ দুই লিটাৰ এনেকুৱাহে ওলায় এতিয়া জাৰ্চি গৰুহে বেছি ওলায় এয়া গাঁৱলীয়া গৰু বোৰত নোলায় জাৰ্চী গৰু মানে আমি কি কৰো জানে হোটেলত দিওঁ হোটেলত দিওঁ তাৰপিছত আকৌ ওচৰৰ মানুহ কোনোবাই যদি লাগে তেতিয়া লয় আকৌ বিয়াত যে হেৰি দৈ খোৱাই যে সেই তেতিয়া আমি মানে অৰ্ডাৰ দিয়ে তেতিয়া দিওঁ এতিয়া তোমালোকক কেনেকে দিয়া চিয়া হয়।
হয় হয়। অৰ্ডাৰটো লব লাগিব। কিন্তু হয় হয়, হয় হয়। কওক আকৌ নিশ্চয় কওক, হয় অ হয় হয় নিশ্চয় নিশ্চয়। হেৰি মানে কি মই মানে কি হ'ল এইকেইদিন ব্যস্ত আছিলো কাৰণে মই মানে সৰু সুৰা বাগান এখন মানে কৰিছো যে, বাগান বাগান খনত মানে কি, পাচল পাচলিৰ বাগান। মানে বিভিন্ন ধৰণৰ মানে এইবাৰ শাক পাচলি ৰুইছোঁ। কম বেছি পৰিমাণে বেছি নহয় আৰু। অ আছে আছে আছে, মই পুলি ৰুইছো, ৰুইছোঁ ম‌ই মানে এ এতিয়া হৈছেগে। দুইত তিনটাকে লাগিছে। কিন্তু মানে
ঠিকে আছে ভালে অ ভালে কৰিছা, এতিয়া মানে কি ভেন্দি, ভেন্দি লাগে। আমাৰ মানে কি জানে? এই বেমাৰ আছেতো। আমাৰ হেৰি ল লোকেল পাচলিহে। খাব দিছে এই কিনা পাচলি খাব দিয়া নাই। কিনা পাচলি বিলাকক সাৰ দিয়ে যে তুমি আকৌ বেলেগ সাৰ দিয়া নেকি আকৌ। অ বেলেগ সাৰ নিদিয়া যদি, বেলেগ সাৰ নিদিয়া যদি তোমাৰ তাৰ পৰাই কিনি আনিব
হয় নিশ্চয়, আহিব আহিব। আছে আছে, বেলেগে ধৰক বজাৰ মানে ষাঠি টকা মোৰ বাগানৰ পৰা নিলে চল্লিশ টকাতে আপুনি নিব পাৰিব বাৰু।
অ ঠিকে আছে বিশ টকা ৰেহাই পালেও বহুত।
বহুত বহুত, আমাৰ দুখীয়া মানুহৰ বাবে বহুত।
অ আমাৰ সেইপিনে গা আমাৰ পিনে, গাঁওলীয়া জেগা পিনে, এতিয়া আমাৰ বহুত জেগা আছে, এতিয়া আমাৰ মানে গাঁৱলীয়া আমাৰ গাঁৱলীয়া হলেও মানে জেগাডোখৰ মানে কম। সেইটো কাৰণে আমাৰ বস্তু লগ লগাব নোৱাৰো। কিনিয়ে খাব লাগে ব জাৰৰ পৰা কিনি খালে মানে আজি যদি আনো, কাইলৈ হেৰি গেলি যায়গৈ, বেয়া হৈ যায়গৈ। এতিয়া যদি তোমাৰ, যদি তোমাৰ বাগান আছে, এতিয়া পাচলি আছে, নাজানো নহয় ইমান এ তেনেহলেনো তোমাৰ পৰাই আনিব পাৰিলোঁহেতেন।
খালি এইবাৰ মোৰ প্ৰথম অভিজ্ঞতা। সেইকাৰণে মানে ভালদৰে মানুহবোৰে গমে পোৱা নাই।
অ ভেন্দি বিলাক, ভেন্দি বিলাক কিমান দামত খাব লোৱা?
ভেন্দি এনে আপোনাৰ বজাৰ চল্লিশ টকা হয়, মোৰ বা, মোৰ বাগানৰ পৰা নিলে বিশ টকাতে পাব
ঠিকে আছে বাৰু, ভালে কৰিছে। এনেকুৱা থাকিলে আমাৰ কাৰণেও সুবিধা।
সুবিধা সুবিধা। আহিবচোন আহিব, বাগানখনলৈ, হয় এবাৰ বাঙি ৰুইছো বাঙি যে ইমান ফুলিছে নহয়, ইমান লাগিছে নহয়, মই বেছ
এ বাঙি এবাৰ খাবই নাপালো এতিয়া তোমাৰ থ কোৱা হেতেন জানাহেতেন গমেই তেতিয়া লৈ আহিব পাৰিলোহেঁতেন মোৰ তাত মানে বাঙি খাই মই বহুত ভাল পাওঁ এয়া চেনী চেনী লৈ কিছু মানে মিঠৈ লৈ খাই মই মানে চেনিলৈহে খাই ভাল পাওঁ
দৈ গাখীৰ লৈ খাই মজা লাগে কিন্তু মই
মজা লাগে খাই অ, এই তুমি ইমান ইমান খেতি কৰিছা বুলি নাজানো নহয় নহলে ইমান আৰু হেৰি আছে নে নাই গৈ আলু পইছা
অ কৰিছো কৰিছো একদম সিদ্ধ
এইবাৰ এইবাৰ আমি খাবই পৰা নাই, বজাৰত মানুহজনক বজাৰৰ পৰা আনি আনিব দিওঁ, এতিয়া বজাৰত বোলে নাপায় পোৱাই নাই তেনেকে কৈছে, মই বোল এতিয়া তোমাৰ তাত আছে বুলি জানাহেতেন আনিব পাৰিলোহেঁতেন
হয় হয় হয় হয় নিশ্চয় আহিবচোন মোৰ ব খনলৈ এতিয়া মই অঁ কেজি দশ টকা কৈ লৈছো বাৰু একদম পাইকাৰী এ লৈছো বাৰু
অ পাইকাৰী
অ অ হয় হয়নে বজাৰত ত্ৰিশ টকা হৈছে মই যেনিবা মানে দহ টকাকে ধৰি দিছো
ঠিকে কৰিছে ভালে কৰিছে আমাৰ দুখীয়া মানুহখিনি দুখীয়া মানুহখিনিয়ে চলিব পাৰিম, এনেকে কমি পইচা হলে, এতিয়া ধৰি লও বজাৰৰ পৰা আনিলে আমি তিনি কেজি পাম এতিয়া তোমাৰ পৰা নিলে আৰু দুই কেজি বেছিকে পাম
হয় হয় হয় ঠিকে কৈছে, এতিয়া মানে কি হয় মোৰ মোৰ মোৰ পৰা মানে পাইকাৰী ৰেটত বজাৰৰ বজাৰৰ দ দোকানী বোৰে মোৰ পৰাই লৈ যায় বাৰু যিয়ে মানে গম পাইছে এইবাৰ হেৰি অমিতা বাগান
সহায় কৰাৰ কাৰণে এতিয়া ধৰি লওক আমাৰ জেগা নাই যে সেইটো কাৰণেহে কৰিব নয়
হেৰি কি এবাৰ মানে অমিতা বাগান কৰিছো ন অমিতা একদম পুলি ইমান ধুনীয়া হৈছে লগ
অ অমিতা খাই ব বহুত ভাল পাওঁ এতিয়া, পকা পকা আছেনে? নাই পকা আছে ন
পকা মানে গছতে পকিলে মানে চৰাই খাই দিয়ে যে, পুৰত হওঁতে মানে পই্য হওঁতে মই বিক্ৰী কৰিয়ে দিওঁ
ঠিকে আছে অ
উ উ আহিবচোন মোৰ বাগানখন চাবলৈ
যাম বাৰু সেই খিন নাযাওঁ আৰু এই ল'ৰা ছোৱালী বিলাকৰ স্কুল বন্ধ হ'ব নহয় গৰমৰ বন্ধত তেতিয়া গৰমৰ বন্ধত দে যাম
মই মানে যাম। অ' এবাৰ মই এটা ঠাইলৈ মানে ন'জ নেদেখা ঠাই এখনলৈ যাবলৈ। নোযোৱা ঠাই এখন চাব
আমিও যাব কাৰণে বিচাৰি আছোঁ। কি জানে, কিবা এখন ঠাইৰ ভাল ঠাই এখন বাচি ল'বা। তেতিয়া, আমাৰ ল'ৰা -ছোৱালী কেইটাও লৈ যাম। আৰু তোমালোকৰ ল'ৰা ছোৱালী কেইটা একেলগে হ'লে মানে সিহঁতে প্ৰজেক্ট কৰে না তেতিয়া নিজে চাই আহি লৈ, চাই আহি লৈ, তেতিয়া মানে, প্ৰজেক্ট খিনি কৰিব সুবিধা ভাবো এনে, উ! মানুহৰ মুখত শুনি বা এনে এনেকে কৰিব নোৱাৰে নহয়। যেতিয়া নিজে চাই আহিব! তেতিয়া চব কৰিব পাৰিম! চব কৰিব পাৰিব। এতিয়া অমি শিকাব নালাগে। তথাপিও আমি শিকাও। এতিয়া তুমি। তুমি কি! !
শিকাও, শিকাও, শিকাও মই ইমান ধৰক প্ৰজেক্ট প্ৰজেক্ট মানে, প্ৰকল্প নহয় জানো। প্ৰকল্পৰ বিষয়ে মই ইমান, মোৰ মানে জ্ঞান নাই বাৰু তেনেকুৱা মোৰ কোনো হেৰি
অ' অলপ চলপ জানো আৰু এতিয়া শিকাব পাৰোঁ আৰু এতিয়া ধৰিলক ইমানো নাজানো।
ইমানো নাজানো নহয় জানো! তেওঁ মানে
মই নাজানিলে তোমাক সুধিম। সেনেকে শিকাম আৰু ল'ৰা ছোৱালী বিলাক কি কৰিনো, কিনো কৰিম আজিকালি। ল'ৰা ছোৱালীক প বহুত পঢ়াৰ কথা ক'ব লাগে।
মই বাৰু ইমান পঢ়া শুনা ইমান পঢ়া শুনা নহয়। ইমান পঢ়া শুনা কৰা নাছিলো যে। যে মই যে ইমান আকৰি হয় নে বাৰু ভালকে মই গমো নাপাওঁ। চিনিও নাপাওঁ বাৰু দেই। যোগ বিয়োগ কেনেকে মানে কেইটামান যোগ কৰিব জানো।
পঢ়া শুনা নাজানো। উ! ল'ৰা ছোৱালীক আওঁ, যিখিনি পাওঁ সেইখিনি শিক্ষা দিছো আওঁ।
অ' এতিয়া এবাৰ আম খাইছেনে নাই আপুনি?
খাইছো খাইছো, এ' আমাৰ আকৌ কিনাহে কিনি আনো, খাই একদম ভাল নালাগে। তোমালোকৰ আছে। শিল নহয় আগতে
হয় হয় এয়া মানে আম গছ কিজোপা বুঢ়া হৈছে যে বয়স হৈছে যে সেই কাৰণে আমগছ কেইজোপা কাটি মানে এইবাৰ আমৰ পুলি ৰোৱাহে ব্যৱস্থা
অ হয় নেকি ঠিক ঠিকে আছে এতিয়া মোক মানে কি কেঁচা আম কেইটামান হে লাগিছে দুটামান অ ল'ৰা ছোৱালীকেইটাই কেঁচা আম খাইহে ভাল পায় পকা খাই বেয়া পায় এতিয়া দু বজাৰত আকৌ কেঁচা পোৱা নাযায় চব পকা পোৱা যায় পকা হয় আও বাপেকে মইহে খাওঁ আৰু কোনো নাখায় নহয়
হয়
তাৰ কেঁচা আম কেইটামানহে লাগিছিল তুমি পাৰ যদি কেঁচা আম কেইটামান পাৰি দিবাচোন আকৌ আচাৰ আচাৰ বনাব আচাৰ বনাই থৈ দিলে মানে এই গৰমৰ দিনত ভাল খাব কাৰণে দালিৰ লগত তুমি আচাৰ বনোৱা নে
বনাও বনাও আপুনি কেনেকে বনাই
মই যে খাই বহুত ভাল পাওঁ এতিয়া বহুত দিন হল যোৱাই নাই তোমালোকৰ পিনে ময়ো নোপোৱা হলে ল'ৰা ছোৱালী কিবা অকমান ডাঙৰ হৈছে এতিয়া স্কুলত যায় স্কুলৰ পৰা অহালৈ আকৌ উ কাম বন কৰিব লাগে শিকিব লাগে কেনেকে বনোৱা তোমালোকৰ আচাৰখিনি
মই আচাৰ ধুনীয়াকে সিদ্ধ কৰি লও সিদ্ধ কৰি লৈ ধুনীয়াকে একদম এ তেল নিমখ জলকীয়া হালধি মছলা দি সবোৰ বনাই খাওঁ
আমি বাকলে আহ তুমি বাকল কাটি পেলাই বনোৱানে নে বা
বাকি বাকলি বাকলি খহ বনাও
আমি আকৌ বাকলিটো গুচাই লওঁ বাকলিটো দিলে ডাঠ হৈ থাকে যে সেইটো কাৰণে ল'ৰা ছোৱালী খিনি খাই বেয়া পায় এতিয়া বাকলিটো এ মই যেতিয়া কাটি দিম তেতিয়া খাই মানে ভাল পায় আৰু মানে গলি যোৱা নিচিনা হয় নহ বস্তুতটো
হয় ম মই আকৌ বাকলি থাকিলেহে ভাল পাওঁ দেই
অ চবৰে সোৱাদ বেলেগ বেলেগ
হয় হয়
চবয়ে বেলেগ বেলেগ এতিয়া
হয় হয়
পদ্ধতিটো বেগ ক কোৱাও চবৰে বেজ সি বেগ বেলেগ
বেলেগ কিন্তু আছ মানে ধ এটা বলে ত কহি
আচাৰ বনালে মোক খব কবাচোন এদিন লৈ আহিম গৈ এতিয়া হ'ব নেকি হ'ব তেতিয়া তুমি আহিবা নহলে
আহ আহ
উম